হেল্ল'
অ' হেল্ল'
অঁ শুনা পাইছ না।
অ শুনা পাইছো।
অহ নমস্কাৰ।
অ নমস্কাৰ।
অ এতিয়া আমি- লাইন বা কাৰেনৰ বিষয় আলোচনা কৰিম, আপুনি কৰিব- পাৰিব না-
অঁ কৰিব পাৰিব।
অঁ আমি মানে লাইন মানে ক'লে মানে আমাৰ লাইনটো মানে- প্ৰয়োজনৰ দৰকাৰৰ কাম নহয় জানো।
উ
যেতিয়া মানে আমি লাইন নহলে মানে নচলে। এতিয়াতো আমাৰ গৰমৰ দিন। মানে বহুত গৰম আহিলে মানে আমি ফেন চেন চলাই থাকে। বা ফ্ৰিচৰ চলাই- তে মানে ঠাণ্ডা ঠাণ্ডা পানী এইবিলাক খাই মানে লাইন নহ'লে মানে আমাৰ মানে কামটোৱেই নহয়। এট- এতিয়া মানে আমাৰ চব বে মানে ঘৰে ঘৰে এতিয়া মানে অ লাইনৰ বা যিটো পানী উঠোৱা যিটো মেচিন কয়, এইবিলাক মানে আমাৰ চব ঘৰে ঘৰে এতিয়া থাকে মানুহ বিলাক আলচি লাগিছে। কুঁৱাৰ ফিৰ কুঁৱাৰ পৰা মানে বাল্টিং লগত পানী তুলিবৰ কাৰণে উথ- উথব কাৰণে এইকাৰণে মানে আমাৰ ঘৰে ঘৰে চবে মানে মেচিন লগাই ইটোৰ লগত মানে পানী উঠাই যেতিয়া মানে লাইন নাই। তেনেহলে মানে আমাৰ এইটো মেচিন টো নচলে। সেইকাৰণে মানে বহুত মানে আমাৰ লাইনতটো মেইন। আজিত টো আমি কাপোৰ ধোৱা সেইবিলাকৰ প্ৰয়োজন। বা গা ধুব লগীয়া বা ফটকে মানে মেচিন লগত আমি সেটো কামটো সোনকালে কৰিব পাৰে, নহয় জানোঁ? তাৰপিছত আৰু এতিয়া মানে আৰু বহুত বিভিন্ন বিভাগৰ মানে আমি লাইনতটো কামত কৰিব পাৰে যিহেতু আমি যিওত টো যি অ আলোচনা কৰি আছে যি মোবাইল ফোন টো লগত মানে সিটো মানে কাৰেন্ট লগত হে মানে আমি চাৰ্জ কৰি পালি এ মানে আমি এইটো মবাইল টো চলিব পাৰে। নহয় জানো, যেতিয়া মানে সেইটো মবাইলত যেতিয়া চাৰ্জ নাই, তেনেহ'লে মি কাৰেণত ছে সোমাই ফালে মানে আমি সেইটো চাৰ্চ কৰি দি পালেহে আমি মানে কাম কৰিব পাৰে কথা পাতিব পাৰে, মেছেজ কৰিব পাৰে বা ইউটিউব চাব পাৰে। বা আ ইনছটেগ্ৰাম বা টেলিগ্ৰাম সেইবিলাক মানে চব মানে ফেচবুক সেইটো মানে আমি চাব পাৰে। যেতিয়া মানে লাইট নাই আমাৰ মোবাইল টোৱে মানে মৰিব বা চুইচ অফ হৈ যাব। সেইটোৱে মানে আমি ক'ব পাৰি আৰু না
আৰু যিহেতু অনলাইন কামৰ বাবে আমি যিহেতু চব উম এইবিলাক মানে লাইনৰ বাবে আমি কামতটো কৰিব পাৰে। নহয় জানো এইকাৰণে মানে আমি লাইনৰ বাবে বহুত অ কাম বিলাক কৰিব পাৰে। যিহেতু টৰ্চ চাৰ্জিং বা বিভিন্ন মানে চব যিটো ফ্ৰিজ এতিয়া চলি আছে বা লৈ আছে, যিহেতু পানী ঠাণ্ডা কৰিব কাৰণে বা কিছুমানে বিভিন্ন মানে আহ লাই শাক বা মাংস বা চব্জি বিলাক মানে কিছুমানে মানে ফ্ৰিজত থৈ ৰাখে না। মানে বহুত দিনৰত পিছত মানে খাব পাৰে। যিটো নষ্ট নহয় গৰমৰ কাৰণে সিটো মানে ঠাণ্ডা ৰাখি পালে সিটো মানে ভালকে থাকে না এইটো মানে আমি লাইনৰ মানে লাইনৰ কামৰ কাৰণেই সেইটো হয়। নহয় ইটো মানে লায়ন কাৰ লাইনৰ কাৰণেহে সেইটো মানে আমি থব পাৰে। আৰু যিহেতু ৰাতিৰ যে মানে যিহেতু আমাৰ যিহেতু ৰাতিত সটো ৰাতি মানে যেতিয়া লাইন নাই মানে বহুত আন্ধেৰ হবেক এনেকুৱা হয় না ৰাতিত যিহেতু লাইন নাথাকিলে মানে কোনো দেখা নাপায়। এতিয়া লাইন গ'লে মানে বহুত মানে মানুহ বিলাক খং উঠে। অ, এতিয়ালৈকে মানে লাইনটো আহা নাই কি বা হৈছে বা কিবা হোৱা নাই তো মানে বিচাৰি তাকে বা সুধি থাকে বা ট্ৰেঞ্চ লৈ ফালে গৈ ফালে মানে চাই তাৰপিছত ভিউষ্টাৰ নাই যদি আমি পতকে মানে গৈ ফালে মানে ভিউষ্টাৰ দে তাৰপিছত এতিয়া লাইন আহিব মানে মনটোয়ে মানে ভাল লাগে মানে এতিয়াতো আমাৰ গৰম দিন না ত'মানে হয় গৰমৰ দিনৰ কাৰণে মানে আমাৰ লাইট টো প্ৰয়োজন বিভিন্ন কামৰ পা ভালো লাগে আৰু গৰমৰ কাৰণে ফেন চেন চলাব কাৰণে আমাৰ লাইটটো মানে বহুত প্ৰয়োজন। আপুনি ইতিয়া লাইনৰ বিষয়ে কব পাৰিব।
অহ। অ, লাইনৰ আপোনাৰ পৰা লাইনৰ যি আমি লাইনৰ বি হয় আমি বহুতকে মানে অ, শিকিবা পাৰিছো। উম, সচাকে আপনাৰ কোৱা কথাটো চব হয়তো লাইনটো আমাৰ বহুত মানে আমাৰ জীৱনত বহুত পৰিজন হয় অ, লাইন আমাৰ মানে অথিক পৰিজন হয়। লাইন নহলে আমাৰ মানে অন্দকাৰ হয়।
অই
যেনে আমি মানুহ হিচাবে অন্ধকাৰত থাকিব অহ, থাকিবলৈ মানে শান্তি নাপাও হয় না? অ, মানে গোটেই ৰাতি আমাৰ মানে পোহৰ পৰিজন হয় লাইনৰ মানে লাইনৰ দ্বাৰা মানে আমি বহুত কাম কাম বন্ধ কৰিবা পাৰো। মানে লাইনৰ লাইনৰ দ্বাৰা মানে অ, কৰিবা পাৰো যেনে পানীৰ গৰম কৰিবা পাৰো মানে এনে লাইন নহ'লে মানে অ',
অ, হয়।
মানে চাৰ্চ নিদিলে চাৰ্চ চেক হলে মানে মোবাইল বিলাক অ, নচলে চাৰ্চ দিলে আমাৰ মোবাইল টো মানে কামৰ আহে চাৰ্জ নিদিলে মানে এইটো একোৰ কামত নাহে
হয়।
যেনে মানে আহ, আৰু আছে যে লাইনৰ চলোৱা যি আমাৰ স্কুটি মানে আজিকালিতো বেটাৰী লাইনৰ অ, বেছি কে ব্যৱহাৰ কৰে স্কুটি আৰু যিয়ে আছে টমটম এইবিলাক আছে
হয়।
অ, এইবিলাক মানে লাইন নহ'লে মানে কোনো কামৰ নচলে আৰু লাইন দিলে লাইন হলে এইবিলাক মানে অ চু চলাব পাৰিব, আৰু আ কামত আহিব, চলাব পাৰিব আৰু আছে যে আ আমি জানে যে মিল - মিল
অহ।
আহ ধান, ধান মিল এইবিলাক মানে
অহ।
লাইনত আ লাইনৰ বনোৱা লাইন
হয়।
থাকিলে এইবিলাক মানে অ মেচুন মিচিনটো চলাবা পাৰে, আহ হয় চলাবা পাৰে। অ মানে লাইন নহ'লে মানে আমাৰ মানে কোনো কামটো মানে
চলাবৰ কাৰণে ওসুবিধা হয়।
অ চলাবৰ কাৰণে মানে অ লাইন থাকিলে চব সুবিধা হয়।
হয় মানে লাইনটো প্ৰয়োজন আৰু না।
লাইনটো প্ৰয়োজন আৰু।
অঁ মানে এতিয়াতো মানে গৰম দিন গৰম দিনৰ কাৰণে মানে লাইনটো লাগাই হয়, এনি টাইম মানে অ ৰাতিৰ পৰা মানে কোনো কথা নাই আৰু না চৌবিশ ঘন্টা কলেও মানে আমি মানে এতিয়া গৰম বতৰত মানে লাইনটোয়ে লাগেই লাগে। মানে কত থাকিব? কত কি কৰিব এনেকা মানে অ ভাবি যায়। লাইন থাকিলে মানে ফেন চলি চলাই কা চলাই কিনি মানে আমি থাকিব পাৰে উম মানে লাইনৰ কাৰণে আৰু এতিয়া আ আপুনি যে কৈছিল যে এইটো টম টম যে কয় আমি সেইটো মানে আমি যিহেতু লাইন নাই তেনেহলে আমি মানে সেটো চাৰ্চত দি ফালিহে মানে টমটমটো চলাব পাৰে। যেতিয়া লাইন নাই তেনেহ'লে মানে চলাবা কাৰনে অসুবিধা হয় আৰু কেনেকা চলাব তেতিয়া মানে চাৰ্জ দিব, সেইটো মানে চাৰ্জ দি পালেহে মানে সেইটো চলাব পাৰিব।
আৰু এতিয়াতো জুলাই অহ। যেনে জুলাই, আগষ্টত মানে অধিক মানে গৰম হয় আৰু ন সেইকাৰ নে মানে আ এই মানে ফেনবিলাক
অ।
ফেন নহ'লে শান্তি নাপায়।
নাপায় হয়।
অ।
হয়।
গৰম দিনত এ আমিতো বেছি প্ৰয়োজন ফেনৰ বি প্ৰয়োজনী হয়।
অ।
ফেন নহলে, আমি শান্তি নাপাওঁ। ক'ত থাকিব ক'ত নাথাকিব মানে মনটো অশান্তি হৈ যায়। অঁ হয়
মানে লাইনটো লাগেই লাগে আৰু না।
লাইনটো মানে আমাৰ জীৱনত মানে বেছিকে- প্ৰয়োজন হয় আৰু
অ হয় এতিয়া মানে ল'ৰা ছোৱালী সৰু সৰু থাকিলে মানে। বহুত দিগদাৰ হয় অসুবিধা হয়, মানে কি কৰিম? এনেকা হয় আৰু মানে ৰাতিত যেতিয়া অ যেতিয়া মানে- ঘোমাই থাকে মানে মাজতে এনেকা লাইন গলে মানে ফেনটো নচলে। সিহঁতে মানে ল'ৰা ছোৱালী বিলাক খং উঠি পেলাই মানে কান্দে। আমাৰতো এটা ল'ৰা আছিল মানে যেতিয়া লাইন নাছিল ফেন নচলে বহুত- খং উঠি পেলাই কান্দে মানে- ঘোমাব বও মানে নোৱাৰে এনেকোৱা কৰি আৰু। উম এতিয়াতো আমাৰ সোমাইও আহিল। যিহেতু লাইনৰ বিষয়ে আপোনাৰ ল লগত। কথা পাতি মানে বহুত ভাল পাইছো, আৰু কি কি বিভাগৰ মানে- আমাৰ লাইনত লাগে সেইটো মানে- বুজি পালো গম পালো না এতিয়া আমি- ইয়াতে থম নাকি।
অঁ অঁ হ'ব হ'ব
অঁ ধন্যবাদ।
ধন্যবাদ।